হয়
নমস্কাৰ
নমস্কাৰ
আজি আমি শৈশৱ কাল বিষয়ত আলোচনা কৰিম ঠিক আছে
এই বিষয়টো খুৱ সুন্দৰ শৈশৱ কাল জীৱনৰ আটাইতকৈ মধুৰ আৰু স্মৰণীয় পৰ্যায় আপুনি কব পাৰে আগত
হয় হয় শৈশৱ শৈশৱ হ'ল মানুহৰ জীৱনৰ এনে
অ হয়
যেতিয়া তাৰ যেতিয়া তাৰ মন দুখ সৰল আৰু চিন্তামুক্ত থাকে।
তুমি শৈশৱ কাল ভাবিবলৈ প্ৰথমে কি মন পৰে?
মোৰ বন্ধুবোৰৰ লগত খেল - ধেমালি, স্কুলৰ দিনবোৰ আৰু পৰিয়ালৰ লগত কটোৱা সময় মনত পৰে। আপোনাৰ?
কেদৰে শৈশৱ শৈশৱৰ প্ৰতিটো দিন যেন নতুন আনন্দ লৈ আহিছিলো এক
শৈশৱ কালত শিশুবোৰে পৃথিৱীক নতুন দৃষ্টিৰে দেখে। আমি যেনেকে দেখো সেনেকে দেখা নাপায়।
হয় হয় সিহঁতৰ মাজত কৌতোহল খুব বেছি থাকে। প্ৰতিটো বস্তুৰ বিষয়ে জানিবলৈ বিচাৰে। ইচ্ছা প্ৰকাশ কৰে জানিবলৈ।
এই কাৰণেই শৈশৱৰ পৰা শিক্ষা আৰম্ভ হয় সেইটোতো জানে আপুনি তেতিয়া মানে আমাৰ
পৰিয়ালৰ ভূমিকা শৈশৱ কেনে শৈশৱত কেনে?
পৰিয়ালৰ ভূমিকা আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ মা - দেউতাকে শিশুক ভাল অভ্যাস নীতি নৈতিকতা আৰু জীৱনৰ মূল্যবোধ শিকায়।
তেনেহলে পৰিয়াল হল শিশুৰ প্ৰথম বিদ্যালয়।
নিশ্চয় নিশ্চয় ইয়াত কোনো সন্দেহ নাই। শিশুৱে প্ৰথমে পৰিয়ালৰ পৰাই কথা - বতৰা, আচাৰ - ব্যৱহাৰ আৰু সামাজিক নিয়ম শিকে।
স্কুলৰ ভূমিকা কেনে?
স্কুল হ'ল শিশুৰ দ্বিতীয় ঘৰ, তাত শিশুটোৱে বা শিশুসকলে পঢ়া লিখাৰ লগতে অনুশাসন বন্ধুত্ব আৰু সহযোগিতাৰ মূল্য শিকে।
বন্ধুবোৰৰ লগত কটোৱা সময় শৈশৱৰ আটাইতকৈ সুন্দৰ অংশ হয়নে বাৰু?
হয়, হয় নিশ্চয়। বন্ধুবোৰৰ লগতে খেলা হাঁহি ধেমালি আৰু বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণৰ স্মৃতিয়ে আজীৱন মনত থাকে। আপোনাৰো চাগে আছে কিছুমান
হয় হয় আছে আছে। আগৰ শৈশৱ আৰু আজিৰ শৈশৱৰ মাজত কি পাৰ্থক্য দেখা যায় মূলকৈ মূল পাৰ্থক্যবোৰ আৰু কেনেধৰণৰ?
হ মই কৈ আছো আপোনাক, আগতে শিশুবোৰে বাহি বেছি খেলিছিল।
হয়।
আপুনিও খেলিছিল ময়ো খেলিছিলোঁ, এতিয়া বহুত শিশুৱে মোবাইল ফোন, ইণ্টাৰনেট আৰু ভিডিঅ' গেমত বেছি সময় কটায়, তেওঁলোকে বাহিৰত খেলিব যে পাৰি এই কথাটো গমেই নাপা
আপোনাৰ মতে এই পৰিৱৰ্তনটো ভাল হয়নে নে বেয়া হয়?
কিছুমান ক্ষেত্ৰত ভাল। কাৰণ প্ৰযুক্তিয়ে জ্ঞান অৰ্জন মানে প্ৰযুক্তিয়ে জ্ঞান অৰ্জনত সহজ কৰি দিছে। কিন্তু অধিক ব্যৱহাৰে শাৰীৰিক খেল, ধূলি কমাই দিছে। খেলা-ধূলা কমাই দিছে, শাৰীৰিক এক্সাৰচাইজ কমাই দিছে।
শাৰীৰিক খেল-ধেমালিৰ কি গুৰুত্ব আছে মানে দৈনিন দৈনন্দিন জীৱনত
খেল-ধেমালিয়ে শৰীৰ সুস্থ ৰাখে। মন প্ৰফুল্ল ৰাখে, আৰু দলীয় ভাৱে কাম কৰিবলৈ শিকায়। আপুনি যেতিয়া ভৱিষ্যতত কোনো এটা কাম কৰিবলৈ যায়, য'ত দলৰ লগত সহযোগিতা লাগে, তাত আপোনাক দলৰ লগত কাম কৰিবলৈ এই খেল-ধেমালিয়েই শিকায়।
হয়, হয়, শৈশৱ কালৰ শিকা মূল মূল্যবোধ বোৰৰ কি গুৰুত্ব আছে বৰ্তমান জীৱনত মানে ডাঙৰ হোৱাৰ পিছত।
শৈশৱৰ মূল্যবোধ বোৰে মানুহৰ ভৱিষ্যত গঢ়ি তোলে, সততা, দয়া তাৰ পিছত শ্ৰদ্ধা আৰু পৰিভ্ৰমণৰ পৰিশ্ৰমৰ চৰি! ভুল হ'ল মোৰ, পৰিশ্ৰমৰ অভ্যাস। শৈশৱতেই গঢ়ি উঠে।
তেনেহ'লে শৈশৱৰ অভিজ্ঞতাই মানুহৰ ব্যক্তিগত গঠন কৰে। ব্যক্তিগত ব্যক্তিগত গঠন কৰে আৰু তেওঁ ভাল চৰিত্ৰ বনাবলৈ সহায় কৰে।
হয়, আপুনি ব্যক্তিগত, ব্যক্তিত্বৰ কথা কৈছে চাগে!
হয়, ব্যক্তিত্ব ব্যক্তি
হয়, একেবাৰেই সঁচা কথা কৈছে শৈশৱৰ অভিজ্ঞতা পৰিৱেশ আৰু শিক্ষাই, মানুহৰ চৰিত্ৰ গঠনত বৰ ভূমিকা পালন কৰে।
আজিকালি অনেক শিশু, পঢ়াই পঢ়াৰ পাছত, পাছত থাকে। এইবোৰ শৈশৱৰ ওপৰত প্ৰভাৱ পেলায় নে? নে আপোনাৰ মতে পেলায় নে নপেলায়?
আকৌ এবাৰ মোক ক'বচোন মই বুজি নাপালোঁ!
আজিকালি অনেক শিশু পঢ়াৰ পাছত থাকে। এইটো শৈশৱৰ ওপৰত প্ৰভাৱ পেলায় নে নেপেলায়‌?
অ হয়। পেলায় বহুত পেলায়। অধিক পঢ়াৰ চাপ প্ৰতিযোগিতা আৰু প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীলতাই শৈশৱৰ সৰল আনন্দ কমাই দিয়ে।
তেনেহলে শিশুবোৰৰ শিশুবোৰ কিয় বাবে, কি প্ৰয়োজন হয়?
সিহঁতৰ বাবে সুস্থ পৰিৱেশ, - পৰ্যাপ্ত খেল- ধেমালি, সময় আৰু শিক্ষা। আৰু পৰিয়ালৰ মৰম আটাইতকৈ বেছি প্ৰয়োজন।
তুমি ভাবানে যে প্ৰতিটো মানুহে নিজৰ শৈশৱ কথা মনত ৰাখে বা নাৰাখে?
নিশ্চয় ৰাখে। শৈশৱৰ স্মৃতিবোৰে মানুহক আজীৱন আনন্দ দিয়ে।
মোৰো শৈশৱৰ বন্ধুবোৰ- স্কুলত, অনুষ্ঠানৰ স্কুল অনুষ্ঠানৰ আৰু খেল ধেমালিৰ কথা ভাবিলে ভাল লাগে।
মোৰো একেদৰেই শৈশৱৰ দিনবোৰ ঘুৰি নাহে যদিও। তাৰ স্মৃতিবোৰ আমাৰ লগত থাকে।
শৈশৱৰ আটাইতকৈ ভাল দিশ বুলি- আটাইতকে ভাল কি বুলি তুমি ভাবা?
মোৰ মতে- বিদুহতা আৰু চিন্তামুক্তৰ- জীৱনেই শৈশৱৰ আটাইতকৈ ভাল দিশ।
হয়, হয়। মোৰ মতে পৰিয়ালৰ লগত কটোৱা সময় আৰু বন্ধুবোৰৰ লগত আনন্দ ভাৱ- বৰটা, - বতৰা, ভাৱ বতৰা কৰাটো আটাইতকৈ মূল্যবান।
খুব সুন্দৰ কথা কৈছা। শৈশৱকাল সঁচাই জীৱনৰ আটাইতকৈ সুন্দৰ আৰু মূল্যৱান পৰ্যায়।
হয়। এই সময়ৰ শিশু শিক্ষা আৰু স্মৃতিয়ে আমাৰ ভৱিষ্যত জীৱনত - পথ প্ৰদৰ্শন কৰে।
হয়, হয়, হয়। আজি শৈশৱ কালত মানুহে বহুতো- কৰিব নলগা কাম কৰি দিয়ে। মানে মাক দেউতাকে শৈশৱ কালত যিবোৰ- জ্ঞানে সেইবোৰ গিধি যিবোৰ জ্ঞান দিব নালাগে সেইবোৰ জ্ঞান দিয়ে। তাৰফলত- আমাৰ যিটো উঠি অহা প্ৰজন্ম আছে তাৰ- ক্ষতিসাধন হৈছে বহুত।
হয়, আপোনাৰ মতে এইবোৰ কেনেকে প্ৰভাৱ পেলায়?
তাকে কৈ আছো, মই বিশেষকৈ- এতিয়া আৰু শৈশৱ- যোনে শৈশৱ কাল জীয়াই আছে বৰ্তমান টাইমত সময়ত-
হয়।
তেওঁলোকে আমি যেনেকুৱাকৈ- জীয়াইছিলো, তেওঁলোকে বৰ্তমান জীয়াবলৈ পোৱা নাই।
হয়।
তেওঁলোকে মোবাইলৰ স্ক্ৰিনৰ ভিতৰতেই আবদ্ধ হৈ থাকে।
হয়।
আমি আমাৰ শৈশৱ কালত মোবাইল দেখাই নাছিলোঁ।
হয়, তেতিয়া দিনতটো টিভি- নাইবা পথাৰৰ মাজত খেলিবলৈ গোৱা, যোৱা হৈছিল।
হয়- হয় আমাৰ শৈশৱ কাল টিভিত গৈছে।
টিভি নাছিলে তেতিয়া। তেতিয়াৰ দিনতটো আপুনি পথাৰত। হয়, সেইটোতো আমি লাষ্টৰ সময়ত পাইছো। শৈশৱৰ শেষৰ সময়ত একদ, ম কিন্তু প্ৰথমতে আমিতো পথাৰৰ মাজত। খেতি- বাতি তেনেকৈ গৰু চৰু চৰাবলৈ লৈ যোৱা হৈছিল। তেনেকৈয়ে খেলা -ধূলা আৰম্ভ কৰিছিলো, চবে খেলিছিল।
হয়- হয় এতিয়া সেই পৰ্যায়ৰ। শাৰীৰিক ভাৱে খেলা -ধূলা কৰা। কোনো। বা কোনো লৰা- ছোৱালীৰ উদ্দেশ্যই নাই সকলোৱে। ভাৱে মোবাইলটোৱে সকলো।
হয়। আজিকালিৰ দিনতটো ল'ৰা ছোৱালীবোৰৰো স্বাস্থ্য পাতি ইমান এটা ভাল নহয় আগৰ দৰে। বেমাৰী বহুত ৰোগত আক্ৰান্ত হয়।
চকুৰ প চকুৰ অসুবিধা চকুৰে নেদেখা। সকলোবোৰ বেমাৰ হৈছে, কাৰণ এইবোৰৰ বেমাৰৰ মূল। কাৰণ কি শৈশৱ কালত তেওঁলোকে মোবাইল ব্যৱহাৰ কৰিছিল। বা।
মোবাইল মানে শাৰীৰিক ভাৱে কষ্ট কৰা নাছিল। ইমান যিমান কৰিব লাগিছিল।
হয়- হয় শৈশৱ কালত দৰকাৰ আপোনাৰ। চকুৱে শৈশৱ কালত। সকলোতকৈ অকল চকু বুলিয়ে নহয় দেহৰ সকলো অংশই শৈশৱ কালত। আটাইতকৈ সোনকালে বিকশিত হয়। তাক বিকশিত হ'বলৈ যদি যি পৰিমাণৰ বা যি পৰিৱেশৰ দৰকাৰ তাক যদি দিয়া নহয় তেতিয়াহ'লে সি বিকশিত হোৱাত অসুবিধা কৰে আৰু পিছত তাৰ অসুবিধাৰ সৃষ্টি হয়।
হয়। হয় আপুনি পৰিমাণৰ কথা কৈছে পৰিমাণ বুলি কলেযে আপুনি ধৰ এইটো ক'ব বিচাৰিছে যে খাদ্যৰ পৰিমাণ। খেলা -ধূলাৰ পৰিমাণ।
হয়- হয় -হয় সকলোবোৰ আগৰ আৰু আগ আগৰৰ শৈশৱ আৰু বৰ্তমানৰ শৈশৱ কোনো পধ্যেই মিল নাই।
হয়, এতিয়াতো বহুত পাৰ্থক্য আছে এতিয়াতো ক'বাত যাব লাগিলে চাই চাইকেলৰ জাগাত গাড়ী লৈ
হয় বাকী যিয়ে নহওঁক আগৰ শৈশৱ আৰু বৰ্তমানৰ শৈশৱৰ মাজত বৰ্তমান অলপো মিল নাই এইখিনিয়ে।
হয়, হয়- হয়- হয় -হয় আপোনাৰ লগত কথা পাতি ভাল লাগিল ধন্যবাদ।
হয়- হয় ধন্যবাদ বাই।
ধন্যবাদ থাকিল।